হেল্ল' হেল্ল'।
হেল্ল'।
অহ কি কৰিছা?
আছো এনে তুমি?
অ' মইও এনেই আছো জাষ্ট উঠিলো, ব্ৰেকফাষ্ট কৰিলো আৰু। দেৰীকে উঠিলো আজি। কি কৰা আজিকালি পিছে খবৰ-পাতি মানুহটো বেছি হেৰি নহয়চোন।
ভালেই এতিয়া একো নাই আৰু অ' তোমালোক। তোমাৰ চামাৰ ভেকেচন দিলে নেকি?
অ' আ চামাৰ ভেকেচন চলি আছে বৰ্তমান আমাৰ
আচ্ছা তোমালোকৰ মানে এতিয়াই মানে আগতেই বন্ধ দিছে ন' জুলাইত আকৌ তোমালোকে বন্ধ নোপোৱা?
না জুলাই বন্ধ নাপাওঁ চাগে ক্লাছ থাৰ্টি হ'ব আমাৰ
আচ্ছা ইমান সোনকালতে বেলেগ কলেজ বোৰতটো একদম। জুলাইৰ মাহতটো বন্ধ আৰু একজামো ধৰি লোৱা তোমাৰ তেৰ বা পোন্ধৰ। জুনত খতমে হৈ গৈছে ত' সিহঁতে এক্সটা এনে মানে বন্ধ পাই আছে, তোমালোকৰ কলেজ খনে মানে নিদিয়ে ন বন্ধ।
ন আমাৰ লাইক অলপ একাডেমিকেলি বেছি ষ্ট্ৰিক্ট হয় কলেজখন। ত সেনেকুৱাই আৰু আগৰ পৰাই আৰু বল ন ইটছ নট লাইক আমি এইবাৰ হে পাইছো আৰু অকল আগৰ পৰাই সেনেকুৱা।
অ।
আহ কি তুমি কি কৰি আছা আজিকালি।
মইতো এতিয়া এনেই বিশেষ একো কৰা নাই অ মই ভাবিছো আৰু যে এতিয়া অ অপেনৰ পৰাই মানে এডমিশনটো লৈ ল'ম আৰু ইকনমিক অনাৰ্চতে মাষ্টাৰ্চটো কৰিম বুলি ভাবিছো আৰু।
উম।
আৰু তাৰ পাছত চাই লও। যদি মানে মানে এতিয়া অকনমান ফাইনেন্সিয়েল প্ৰব্লেমো আছে ন ত এইটো কাৰণে ভাবি আছো। যে নেক্স ইয়াৰ বি এডত পাৰিলে এডমিচনটো লৈ ল'ম এইটো ইয়ৰত আৰু চাৰ্চে কৰিম আৰু।
ত ঠিকে আছে ভালে আৰু বাছত এনেই মানে কাৰিয়াৰ অপচনচ কি হিচাপ ৰাখিছে মানে। এইটো কৰি কেনে মাট্ৰাচ তো কৰি কেনে পাচল কি কি কৰিব পাৰা যায়।
অ, মই সেইটোৱে আৰু টিচাৰচ হ'ব মানে মানে ইচ্ছা আৰু টিচাৰৰ কাৰণ তো ভাবিছো আৰু হুম। বি এডটো কৰি লও বুলি পালাই।
আচ্ছা আচ্ছা।
তুমি তোমাৰটোতো অটি টেকনিচিয়ান কৰি আছিলা ন?
আহ অ অটি টেকনিচান পেৰামেডিকলে কৰ্চ হয় এইটো।
আত্ছা কেনেকুৱা মানে কি কি চাবজেক্ট। বা কি কি মানে হেৰি থাকে ইয়াতে।
চাবজেক্ট তোমাৰ মানে পাৰ ছেমিষ্টাৰ চেঞ্জ হৈ থাকে কিন্তু বেচিকেলি এইটো তোমাৰ হেৰি ডাক্তৰৰ এচিষ্টেণ্ট হিচাপে মানে জবটো হেৰি কৰা হয় মানে এচাইন কৰা হয়।
আচ্ছা
আ মোৰ লাইক এই অপাৰেশ্যন বা এইবোৰ তোমাৰ যিবিলাক ইমাৰ্জেঞ্চি টিউশনচ আছে ন। ত তাৰে আগৰ পেচেণ্ট প্ৰিপেয়াৰ কৰিবলে আৰু লাইক ইকুইপমেণ্টচ বিলাক প্ৰিপেয়াৰ কৰিবলে সিবিলাক মানে আমা দায়িত্ব থাকে আৰু আৰু থাকে পেৰামেডিকেল মানে স্থাফ কিন্তু অটি টেকনিচিয়ান অলপমান মানে বেছি আহ ক্ৰুচিয়েল আহ কাম বোৰ দিয়া হয় আৰু
আচ্ছা।
অ আৰু চাৰ্জাৰীটো হেল্প কৰিব লাগে ডাক্তৰ।
অ, '
তাকেই আৰু।
এতিয়া তুমি কিমান চেমিষ্টাৰ পালা।
মই এতিয়া ফোৰ্থ চেম ফাইনেল দিলো এইবাৰ ফিৰ্ট চেম পাম আৰু মানে পাৰ্ট হ'ব।
আচ্ছা।
ত তো এক্সাম ভালে হ'ল।
এক্সামটো ভালে হৈছে এইবাৰ
অ
টো মানে ক'ব গ ভালে হৈছে এটা এক্জাম অকমান মানে হেৰি হৈছিলে আৰু বাকী চব ভালে হৈছে ক'ব গলে উম
কিমান মাৰ্কছ থাকে তোমালোকৰ প্ৰেক্টিকেল কিবা এনেকুৱা থাকে নেকি
প্ৰেক্টিকেল আমাৰ ৰ্থাটি মাৰ্কচ থাকে লাইক ৰ্থাটি মাৰ্কচ প্ৰে্টিকেল বুলি নহয় প্ৰে্টিকেল আৰু ইটাৰনেল তোমাৰ উ মাৰ্কছ এইবিলাক মিলি কেনে এ চাইন থাকে থাৰ্টি মাৰ্ক আৰু ছেভেনটি মাৰ্ক থিয়ৰী থাকে ত' মানে এইবিলাক তোমাৰ ইউনিট টেষ্ট তাৰপিছত তোমাৰ অ ভাইভা তোমাৰ ফাইনেল এক্সামৰ এইবিলাক চব মিলি কেনে থাৰ্টি মাৰ্ক থাকে সবৰে পৰা পাঁচ দহ এনেকে লয় আৰু উম
তোমালোকৰ এনে ছাবজেক্ট কেইটা আছিল তোতেল
চাবজেক্ট আমাৰ এনেই প্ৰতেক ছেমিষ্টাৰ চাৰিটা থাকে কিন্তু মানে ছেমিষ্টাৰ ৱাইজ ছাবজেক্টবিলাক চেঞ্জ হৈ থাকে আৰু কিছুমান মানে ছাবজেক্ট অলপমান যোনবিলাক মানে ইম্পৰটেন্ট চাবজেক্ট সেইবিলাক এটা দুটা চেমিষ্টাৰ লগাতাৰ দুটা ছেমিষ্টাৰ থাকি যায় আৰু কিন্তু তাতছে বেছি নহয় আৰু এনেকুৱা টাইপ
আচ্ছা এইবাৰ এনে কি কি চাবজেক্ আছিলে
এ এইবাৰ তোমাৰ হেৰি আছিলে এটা আছিল ইমাৰ্জেঞ্চি তাৰপিছত তোমাৰ এটা আহ কি কয় এইটো উম এক ছেকেণ্ড ৰবা মই মনত কৰিব লাগিব লাম্বা লাম্বা চাবজেক্টবোৰৰ নাম বোৰ তাৰমানে ত' আৰু এটা আছে তোমাৰ উম উম পেথলজি মেডিকেল পেথলজি আৰু এটা তোমাৰ আহ ইমাৰজেঞ্চি এইটো মানে লাইক চিমিলাৰে হয় এইটো তোমাৰ লাঞ্চৰ ওপৰত বেছ কৰি বনোৱা হয় চাবজেক্ট আৰু এইটো ওপৰত আৰু এটা আছিল তোমাৰ সেইটো উম এই লাইফ চাপোৰ্টৰ ওপৰত মানে তোমাৰ এইটো বেচিক চাবজেক্ট হয় তোমাৰ আহ সে টাইপৰ মানে যোনবিলাক মানে লাই চছেভিং প্ৰচেছ বিলাক আছে সবলাকৰ মানে তাতে হেৰি দিয়া আছিল আৰু এইটো চাবজেক্ট সনেকুৱা বেছি চৰ চাবজেক্ট আৰু
অ এনে কৰ্চটোৰ হ'ল মানে তোমাৰ কিমান গৈছে এডমিশনত
অ আমাৰ এডমিনততিক্সি ফাইভ থাউজেড মানেই গৈছে অিক্সটি ফাইভ থাউজ মে মানে ছিক্সি ফাইভ গৈ আৰু আৰু তাৰপিছত তোমাৰ মানো ইন্ডংমাৰ হেৰি থাকে তোমাৰ কি ক ডিপজিট থাকে ন োধ সেইটো আটিলে নে মই যদি অ অ য মই কিবা ডমেজ কৰা নাই ম ইউনিভাৰি প্ৰাৰ্টি কিবা ত আ যদি ডমেজ তা পা কাটি লয় আৰু আৰু ইফালে ছেমিষ্টাৰ ফি টি যামাৰ এ ছেমিষ্টাৰ ফিছটো পাৰ ছেমিষ্টাৰ ফিফটি থাউজেণ্ড মান হেৰি হয় আৰু জয়েন্তে কলেজ মানে কৰ্চ লয় বেলেগ বেলেগ কে লয় আৰু আমাৰ পৰা ফিফটি থাউজেণ্ড কে পায় আৰু বেলেগ আৰু বহুত ডিপাৰ্টমেন্টো ফিফটি থাউজেণ্ড ছেমে আছে আৰু কিছুমানে বেছিও লয় পেৰামেডিকেল। মানে অ হেৰিবিলাক কৰ্চবিলাকৰ এ আ অলমষ্ট চিমিলাৰে লয় আৰু বাকী যিবিলাক কৰ্চ আছে সেইবিলাকতো ছিক্টি চেভেন টু লগৰ বাট চাইক'জি টাইকল'জিবিলাক মই ভালকে নাজানো আৰু। অ সেইয়া আৰু
তোমালোকৰ এনে কলেজত ফেচাৰ এইবিলাক এনেকুৱা মানে কিবা আ প্ৰগ্ৰেম পাতি হৈ থাকে নাই?
প্ৰগ্ৰেম মানে কলেজৰ ইভেণ্ট বাগেৰা নেকি?
অ হয় হয়।
মানে আমাৰ ডিপাৰ্টমেটৰ বেচ নে নে লাইক ইন জেনাৰেল ইভেণ্ট?
অ ডিপাৰ্টমেণ্টৰো ধৰা বা কলেজৰো। ধৰা মানে গোটেই কলেজ খনৰ মিলি পেলাই
অ আচ্ছা গোটেই কলেজৰ ইভেন্টটো হৈয়ে থাকে ৰিচেণ্টলি এটা ভাল ডাঙৰ ইভেন্ট হৈ গ'ল মানে উম দুটা তিনিটা ছিংগাৰো আহিছিল আৰু ধাৰৰ্মেশ যে এই ডানচৰ ত তেওঁ আহিছিল আৰু সেয়া আৰু মানে আমাৰ ডিপাৰ্টমেন্ট ৱাইজ এনেই মানে লাইক মেডিকেল ড্ৰাইভ বা মেডিকেল কিবা কেম্প বা মেডিকেল কিবা ইভেন্ট যিবিলাক থাকে তেনেকুৱা তোমাৰ ৱাল্ড কেঞ্চাৰ ডে এইবিলাক কি এইবিলাক হেৰি কৰি আৰু এইবিলাক ইভেন্ট মানে অৰ্গেনাইজ কৰি থাকে এনে কলেজ ৱাইজ ইভেন্টটো হৈ থাকে কিন্তু বছৰত বেছি নহয় আৰু এনেকুৱা লাইক ইমান মানে গোটেই যে উ বছৰটোৱে চলি থাকিব এনেকুৱা নহয় বছৰটো তিনিটা বা চাৰিটা বেছিতছে বেছি এনেকুৱা আৰু
আচ্ছা
উম
এনে তোমাৰালোকক মেডিকেল মানে ধৰি লোৱা মেডিকেলত বা হস্পিটেলত যেনেকে লৈ গৈছে নেকি লাইক প্ৰেক্টিকেল নলেজ
অ অ অ এবাৰ নিছিলে মানে আহ তোমাৰ হস্পিতেল বুলি নহয় আৰু এ সেটো কেম্প আছিলে মেডিকেল মানে এতিয়া হস্পিটেল নিবলৈ মানে সেনেকুৱা দৰকাৰ নাই কাৰণ আমাৰ কলেজৰ নিজৰে মানে আছে ন অ' পি ডি ডিপাৰ্টমেন্ট যিহেতু আমাৰ হস্পিটেলখন মানে বনোৱা হোৱা নাই তথাপিতো অ' পি ডি এটা আছে তাতে পেচেণ্ট থাকে ত' লাইক আহ ডেম নিশ্চয় কৰিবলৈ সেইখিনি ইনাফ কিন্তু সেয়াই আৰু মানে প্ৰেক্টিকেলি ইমান আমাৰ লাইক আহ হেৰি হোৱা নাই। আমি মানে শিকিবলৈ পোৱা নাই বা নিজে কৰিবলে অ' কাৰণ পেচেণ্ট কম যিহেতু আমাৰ প্ৰাইভেট। এহ কলেজ ন অ' তাতে পেচেণ্টো কম, তো এনেই কেম্পত নিছিলে এবাৰ লংপুৰ লৈ গৈছিলে আমাক এখন স্কুলত, আহ স্কুলত তাতে মানে আমি চি পি আৰ ডেমষ্ট্ৰেচন দি আহিছোঁ আহ ষ্টুডেন্টবোৰক তোৰ সেইটোৱে মানে আমাৰ বাহিৰৰ এটা মানে হেৰি আছিলে আৰু কেম্পত মানে এক্সপিৰিয়েঞ্চ আছিলে আৰু
অহ' হয় নেকি, ঠিকে আছে।
অ', বাকী তুমি কিবা এইবাৰ গভৰ্মেণ্ট এক্সাম বা কিবা এনেকুৱা দিবলে ভাবিছা নেকি?
অ', মানে এনেইতো বেলেগ গভৰ্মেণ্ট এক্সাম দিম বুলি ভাবা নাই। কিন্তু এ ডি আৰ ই টো যদি ন'টিফিকেচন ওলাই আৰু ত' তাতে এক্স সেইটো এক্সামটো দিম বুলি ভাবিছো আৰু।
আচ্ছা, আচ্ছা।
তাৰ কাৰণে এনে বিশেষ প্ৰিপেৰেচন চলোৱা নাই বৰ্তমান। তথাপিও চলাব লাগিব আৰু লাহে ধীৰে, ন'টিফিকেচনটো ওলালে হয়ত তো চলাম এনেকুৱা আৰু, ট্ৰাই কৰি চাম আৰু দি পেলাই।
কৰা, কৰা, লাহে ধীৰে আৰু একো নাই। হৈ যাব, টাইম আছে চাগে এতিয়ালৈকেটো ন'টিফিকেচন অহা নাই। মইয়ো ভাবি আছিলো এ ডি আৰ ই টোৰ কথা দিওঁৱে নেকি এইবাৰো মইয়ো। অ', তাকেই বোলো দিয়া, পিছে এতিয়া কি কৰি আছা?
এতিয়া এনেই ঘৰতে আছো, অলপ ওলাই গৈছিলো, আহিলো। জেঠীহঁতৰ ফালে ওলাই গৈছিলো আৰু
অ', ময়ো মানে এই জাষ্ট ব্ৰেকফাষ্ট কৰি উঠিলো আৰু, ভাবিলো তোমাৰো বহুত দিন খবৰ লোৱা হোৱা নাই হেনেকে, ত' এটা কল কৰিলো দিয়াহ তেনেহ'লে
আ, ঘৰত চবৰে ভাল ত এনে পিছে?
অ', অ', আছে, আছে, মাহঁতে ঠিকেই আছে। এ দুদিনমান আগতে অকমান বেমাৰ হৈছিল। মোৰ আৰু দাদাৰো মানে এহ, অলপমান সেয়া ইনডাইজেচনৰ প্ৰব্লেম, ত' তাৰ পিছত দুটামান মেডিচিন চিন লৈছো। ভাল হৈছে লাহে লাহে আৰু। উম
এতিয়া ভাল পাইছা ন?
পাইছো, পাইছো, পাইছো।
আচ্ছা, ঠিক আছে দিয়া নহ'লে। ৰাখিছো হা।
অহ